হেল্ল'
হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ', হেল্ল'
অ', কওক।
কি কৰি আছে?
এনেই বহি আছোঁ।
অ', কি খবৰ?
ভাল তোমাৰ?
ময়ো এনে আছোঁ বহি আছোঁ।
কিবা খালে নে নাই?
অ', এতিয়া চাহ খাইছিলোঁ। তুমি?
ময়ো চাহ খালোঁ।
খবৰ কেনেকুৱা ভালে ন?
অ', ভাল তোমাৰ?
মোৰো ভালে আছে বহুত গৰম হৈ আছে ন?
অ',
বৰষুণ দিচিনা নাই?
বৰষুণ বেয়া নাই আজি বহুত দূৰত দিছে। কি কৰি আছে এতিয়া? হেল্ল'
অ', ক।
কি কৰি আছা তুমি?
মই এনেই ৰীলছ চাই আছিলোঁ এনেই আছোঁ এতিয়া।
তোমাৰ ঘৰৰ চবে কেনে আছে?
ঘৰৰটো এতিয়া আছে এনেকাই এ খেতি বাতি কিবা চলি আ আছে এতিয়াতো খেতি কৰে না আমাৰ ধান ৰুই।
তোমাৰ ঘৰত কোনে কোনে আছে?
আছে মা দেউতা আৰু ভন্টি এজন ভাইটি এজন আছে।
মোৰ ঘৰত মা দেউতা আছে বৌ আছে। পিচত দাদা দুজন আছে। বাইদেউ আছে তিনিজনী।
চবেই ভালে আছে।
অ', ভালেই। ঘৰটো ক'ত আছিল?
ভালে ওদালগুৰি।
অ', মোৰ বৰপেটা।
অ', বৰপেটা ফালে বহুত ডাঙৰ নেকি গাঁও টাউন বহুত ডাঙৰ আছে নেকি টাউন?
অ' বৰ পেতো ডাঙৰে আছে তাতে নামঘৰো আছে। বহুত কিবা কিবি আছে আৰু।
তোৰ ৰিলিজন কি হয় তোমাৰ?
মই হিন্দু হয়।
হিন্দু।
অ', তুমি? আজি কিহেৰে ভাত খালা? অ',
কি?
মোৰ নাম প্ৰমীলা পাল। তোমাৰ নাম? অ',
অ',
তোমাৰ দেউতাৰ নাম?
মোৰ দেউতাৰ নাম লোহিত।
আজি কিহেৰে ভাত খালা?
আজি আলু আৰু দালি আলু ভিন্ধি আছিলে আৰু দালি।
অ',
ৰা ৰাতি কি দিব?
কি?
ৰাতি কিহেৰে খাবা ভাত?
ৰাতি মাছ বনাব। দালি থাকিব।
হোষ্টেলত থাকা তুমি ন?
অ' মই হোষ্টেলত থাকোৱে। নাৰ্ছিং কৰি আছোঁ আৰু। মানে পঢ়ি আছোঁ নাৰ্চিঙৰ।
কেইবছৰ হ'ল তোমাৰ?
মোৰ এতিয়া দুবছৰ চলি আছে।
মোৰ কা চৰ্দি হৈ আছে মোৰ মানে অলপ ডিষ্টাৰ্ব মানে চৰ্দি লাগে লাগিছে।
মোৰো চৰ্দি লাগিছে অলপ।
অ',
কলেজত মোক অকল শৰীয়াকৈ ৰাখি দিছে আৰু।
অ', মেমে নেকি?
অ',
অ',
কৈছো যে তুমি অকলে থাকিবা, নহলে তোমাৰ লগৰ কেইটাৰ পৰা আকৌ ভাইৰাছ তোমাৰ শৰীৰত সোমাই যাব।
সিহঁতৰ পৰা দূৰত থা থাকিব বুলি কৈছে।
এনেকা হল নেকি?
উম,
উম,
ঘৰত কেতিয়া যাবা?
ঘৰত যাম ৰ' গৰম বন্ধ দিবই চাগেই। লাষ্ট মাহত দিলে যাম গৰম বন্ধ বন্ধ দিলে।
অ',
তোমাৰ এডছ কিমান হ'ল?
চৌব্বিছ।
চৌব্বিছ।
অ', তোমাৰ?
মোৰ বিশ হ'ল।
বিশ।
অ',
নিছা।
হা?
কোৱা খবৰ।
তোমাৰ ঘৰত খেতি কৰে নে নাই?
আমাৰ ঘৰত খেতি আগতেই কৰিছিল এতিয়াও নকৰে এতিয়া আমাৰ ঘৰটো মানে ঘৰৰ মানুহে মানে কাম কৰিব নোৱাৰে ন' খেতি কিমান ৰ'দত সেইকাৰনে আগতে কৰিছো এতিয়া নহব।
অ',
পিছে পৰা কেনেকা চলিছে?
ঠিকেই আছে আৰু এনেকাই।
একজাম
একজামটো ডেইলি মানে ক্লাছ টেষ্ট লৈয়ে থাকে হৈয়ে থাকে একজাম। ক্লাছ টেষ্ট এক্সাম ল, তাত আৰু টাৰ্মিনল এক্সাম হয়। ৱান টাৰ্মিনেল ছেকেণ্ড টাৰ্ম এনেকা হয় আৰু তাৰপিছত নৱেম্বৰ মাহত মানে চেমি ফাইনেল এনেকা হয় কাউচিলিং এক্সাম এনেকা লয় আৰু। আপুনি কি পঢ়ে এতিয়া কি পঢ়ি আছে?
ময়ো জি এন এম পঢ়ি আছো।
অ',
হোষ্টেলতে থাকো ময়ো।
ভালেই ভালে মানে ডিগ্ৰী পঢ়ি ছিলোঁ মই অ', ডিগ্ৰী ফাৰ্ষ্ট ছেম গ'ল তাৰপিছত মানে বৰিং লাগি গ'ল আৰু কলেজত যাই থাকে থাক ব' সেইটো কাৰণে আৰু নাৰ্চিংতে জইন কৰি ল'লা
ঠিকে আছে কৰিব লাগে আৰু কিবা এটা কাম।
অ', তুমি কি পঢ়ি নাৰ্চিংত জইন কৰিছে?
মই ডিগ্ৰী কমপ্লিট কৰি। মই নাৰ্চিংত আহিলোঁ।
আগতে মই এটা স্কুলত পঢ়াইছিলোঁ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত পাঁচ মাহ পঢ়াইছোঁ তাৰপিছত
অ',
ইয়াতো গুচি আহিলোঁ।
অ', তোমাৰ হোষ্টেলত কি কি খাব পায় মানে এনে খানা কি কি বনাই দিয়ে?
মাছ দিয়ে মাংস সপ্তাহত দুদিন মাংস। মাছ দিয়ে এদিন মাংস দিয়ে দুদিন পনীৰ দিয়ে।
অ',
বুধবাৰ আৰু ৰবিবাৰে পুৰি চব্জি দিয়ে আৰু এনে নৰ্মেলী ভাজি থাকে। সন্ধিয়াৰ সময়ত চাওমিন চাহ, মেগী, পকৰি এইবিলাকেই দি অ',
খাই ভাল লাগে?
অ', ভালে লাগে খাই। আজিও, মেগী দিছে হেল্ল' দিয়ে, কিন্তু আমি নাযাওঁ। যাৰ দৰকাৰ কৰিলে
এনে ওচৰতে দোকান চোকানটো আছে ন?
দোকানতো যাব পাৰি ডেইলী সন্ধিয়া সময়ত যাব পাৰি। আৰু কলেজৰ পৰা আহোঁতেও দোকান আছে তাতে দোকানত সোমাই যাব পাৰি আৰু।
অ', কলেজ কেনেকা ক্লাছ লয় মানে কৰে?
ক্লাছ ভালেই, মই ক্লাছ নটাৰ পৰা ষ্টাৰ্ট হয়।
নটাৰ পৰা কেইটা বাজাৰ লৈ?